হেল্ল'।
শুনিছা?
অ শুনিছো, কি কৰিছা?
মই গেম খেলি আছিলো, তুমি?
ভাত খাই আছো।
মই গেম এটা খেলি আছিলো, তুমি কি কৈছা? ইমান জল্দি অ ইমান জল্দি মানে সময়ো হ'ল নহয় মই সময়টো চোৱাই নাছিলো।
উম হুম।
মই তোমাক সুধিবলৈ ওলাইছিলো ইমান জল্দি ভাত খালাইনে বুলি।
হা- হেল্ল'। তই মাততো অহা নাই? হেল্ল'। হেল্ল'। হেল্ল', শুনিছানে বোলো? হেল্ল'।
অঁহ, মাতটো নহা হৈ গৈছিল। ভাত বোলো কিহেৰে খালা আজি?
এই ই মাতৰ বিন আলু ভাজি বনাইছে। এ লেছাৰ মাজে
উম
আৰু দালি
অঁ, দিনতকে ঠিকেই বনাইছে আঔ।
অ দিনতকে থিকে আৰু
তো হো হো এই, এই বিলাকতো এইবিলাক শাক-পাচ পাচলি খুৱাই ন? শাক চাক নোখোৱাই নহয় ন?
কেতিয়াবা খাং বনাই। তেউলুক বেছি নবনাই, কেতি'য়াবা।
উম সেই শাক বলা বস্তুটো মানে ভাবিয়ে ভয় লাগে মু।
সেই শাক বহুত বেয়া পাৱ মানে?
মই কৈছো নহয়, ভাবিয়ে ভয় লাগে বুলি।
ভয় লাগে। আমাৰ এইয়া প্ৰথম প্ৰথম আহিছিলো ন এবাৰ নে দুবাৰ ঢেঁকীয়াও বনাইছিলে। দিম দিম
ঢেঁকীয়াতো বাৰু হজম কৰিবই পাৰি।
কিয়াতু মই ভাল নে পাওঁ। মই চব্জিৰ ভিতৰত চব্জিৰ ভিতৰত মই সেই ঢেকীয়া, আলু সেইকেইটা বস্তুয়ে খাওঁ।
উম
আকৌ এ টেঙা পাতটো
ওম
মই নাখাওৱে একো চব্জি এতিয়াও যে মই যে পিনালো ভাজি যে আনিছো যে ত মানে হেৰি, ওলাইছে মা
উম
তাৰ ভিতৰতো মই আলুহে খাওঁ।
ম'বলু ছেমাহ খাওঁ। মানে ভাবো আৰু কিছুমান বস্তু নেখালে কি খাম, খাই কি জীয়াই থাকিম মানে?
উম'
খাই দিম।
একো ভাল কাম কৰি থকা নাই আমি।
মই মানে মই সৰুৰ পৰাই নাখালোঁ। মোক ঘৰত মানুহে খুৱাব কাৰণে কি কি কৰিছিলে জানা এবাৰ? সৰুতে, দেউতাই লাঠেডাল বনাই আনিছিলে। মোক কয় তই যদি চব্জি নাখাওঁ, এডাল দি যাদুকৰী তোক নাইকিয়া কৰি দিম। মই একে ভয়তে তাৰমানে খাইছিলোঁ, খালেও মানে মোৰ বমি হৈ যায়। সেইকাণেও, অঁ তাৰ মানে মই খাব নোৱাৰোঁ। তা-ছত সেইকাৰণেও মানে দেউতাহঁতে বেছি যোৰ নকৱা হ'ল তাৰপিছত এদিন আকৌ ঘৰত কোনো নাছিলে বাই, মই মিলি সেইডাল ভাঙি পেলালোঁ। আৰু তেতিয়াপা মানে ইমানকে নোকোৱা হ'ল, তাছত এদিন, অঁ এদিন আমহঁতৰ ঘলৈ নিলে আমই মানে একদ জ জবৰ তাই খোৱামে আৰু তেনেকুৱা। মই মোক জুইব মুখত ভৰাই দিলে ইমানেই। বমি হল ইমানেই বমি হ'ল মই বেমাৰ পৰি গ'লো। সেইকাৰণে সেই তেতিয়াবা মানে চবেই অ চবে কলে মোক নোখোৱাই আৰু যি বস্তু নাখাও নখাওকে থাকো বুলি
উম
উম
ঠেলি সিচি খুৱাবও মানে ভাবে আৰু সৰু ল' ছোৱালীৰ কাৰণে নেখায় বুলি। খাইছিল চাগে উম
মানে সেইকাৰণে নখা নাখা মই চাগে এতিয়া খালেও চাগে মই বমি কৰি দিম
সেইৰে মানে অভাস নাই ন খোৱা। এইবিলাক বস্তু এভাৰ থাকিলে একো নহয়।
খাই থাকিব যে আলুও যোয় আলুও মই ডাইৰেক্ট চুবাই নাখাওঁ। মই এনেকে অলপ চানি মেলিহে খাওঁ।
উম বেঠাৰ সেই
উম
উপায় নাই কি কৰিবা।
আমাৰ আমৈনীয়ে বহুত মানে খোৱা বোৱাক লৈ বহুত হেৰি কৰে হা নাখালে নহ'ব কিন্তু মোৰ। এতিয়ালৈকে মোৰ সেই তেতিয়াই যে সৰুতে এবাৰ কৰা যে বমি কৰা। তেতিয়াবা মই মোক নকয়। আৰু যি খা খা আৰু তেনেকে এৰি দিয়ে।
এই খুৱাবলৈ ওলাই আকৌ বমি কৰে। গৰু মাৰিব নালাগে আৰু
এতিয়াও কৈ থাকে। আৰু
উম
জি হা বমি কৰিলে। তেতিয় পৰা মই তাইক বোলে উম নকওঁ আৰু বোলো।
খা বুলিলে বাদ দি
সেইকাৰণে এতিয়াও আমাক ভাত খাব মাতিলে ম বেলেগকে মই মানে ব্ৰইলাৰ খাওঁ ন মই তোক দেউতাত খাচি আনে মইতো খাচি ছাচি নাখাওঁ মোলৈ বেলেগ কি সেইবিলাক বইলা। দালি চালি সেইবিলাক বনাব।
উম
এক চাকে মোৰ মানে যোৰজবস্তি
তোমাৰ মানে বেি অ নোখোৱা বস্তু খিনি খুৱাব মন নকৰে। আৰু
অ এয়া নকৰে মানে।
উম এনেই খুৱাই পেলাই বমি সোপা কৰোৱাতকে কিনো দৰকাৰ সিহঁতৰ-
অ এতিয়া মানে কিছুমানে কব ঘৰ মানুহে খৰ পৰা নোখুৱাল যদি নহয়। খোৱাও বহুত চেষ্টা কৰি।
ঘৰৰ মানুহে চেষ্টা কৰিলে নোৱাৰিলে খালি।
উম সেইটোৱে আৰু
উম
তাত যেতিয়া তাৰমানে কিন্তু মোৰ জানা তাৰ পিছতে মোক মাহঁতে ডক্তৰ তালৈও নিছিলে হা। কিন্তু মোৰ একো- কম হোৱা নাছিলে জানা নাই খোৱা যদিও, মেইনকে কিয় জানানে! নাই মই নাখাব পাৰো হয়- কিন্তু, এতিয়া যেনেকে ফেচ তাৰমানে- ওলাইছে, মাই আলু বনাইছে, মই তাৰপা লৈ আহিছো, মই আলু হলেও খাম ন।
উম। সেইটো বস্তু হ'লেও যে পাই পৰিছে সেইটো কাৰণে।
অ আৰু মায়ে এতিয়া, কিবা আমাৰ মায়ে মানে সেইকাৰণে বস্তু যিবিলাকৰ অলপ থুপ-থুপিয়াকে বনাই। চবজি বিলাক। মই তাৰ পৰা অলপ লওঁ, আলু চাই এনেকে। ত মায়ে অলপ জোল চাই টাইপ এনেকে দি দিয়ে, সেই তাৰ পৰাতো এনেও টো বেছিকে প্ৰটিনতটো যোনটো জোল টাইপ হৈ যায় সেইটোতহে থাকেগৈ ন। সেইকাৰণে।
সেইটো নোখোৱো হেতেনহে দিগদাৰ আছিলে।
উম।
উম। একো নাই কি কৰিবা, কোনখন মুখ লৈ নিজৰ পাচলি খুৱাবা আকৌ। সেইবিলাক পাচলি খা বুলি।
এতিয়া ইয়ালৈ অহাৰ পাচত মই কমজুৰি হৈ গৈছো।
উম।
আগতে
তাত মানে মায়ে জানেই যে ঘৰত কেনেকে খুৱাব লাগে।
অ। আগতে
ঘৰত সেইটো কাৰণে প্ৰব্লেমো নাছিলে।
মই সৰুতে ঘিও নাখাওঁ হা। মায়ে কি কৰে জানা! ভাতত মিক্স কৰি ভাতত মিক্স কৰি দি দিয়ে। মই ভাবো বায়ে মোৰ ওচৰতে সন্মুখত সতে একদম ডাইৰেক্ট দেখুৱাইকে খাই থাকে। মই ভাবো তাই যে, খাই আছে তাৰপৰা মোলে গোন্ধটো আহিছে। মই তাইৰ পৰা দূৰলে গৈ থাকো। অ মই তাইৰ পৰা দূৰলৈ গৈ থাকো যিমানেই যাওঁ সিমানে গোন্ধ পাওঁ।
উম।
তাৰ পিছতহে এদিন গম পালো যে মায়ে মোক অ।
উম।
এই তাৰ পিছতেহ গম পালো যে মায়ে মোৰ নিজৰ কাহিতেই মিক্স কৰি দিয়ে।
কি দিয়ে ডাঙৰ হোৱাৰ পিচত গম পাইছানে কি সেইটো?
অ অলপ ডাঙৰ হোৱাৰ পিছত গম পাইছো। কি তাৰ মানে, ইমান ডাঙৰ নহয় আৰু। তেতিয়াৰ পৰা মই নখ তেতিয়াৰ পৰা মই নোখোৱাই হ'লো। সেয়া ভাত দিলে মই নোখোৱা হৈ গলো।
মানে ঘিউ কিবা গোন্ধ আহিলে নোখোৱা আৰু?
অ। উ
সিহঁতৰ মোৰো ভাল নালাগে।
কিন্তু ঘিউ ঘিউ দি যে, ৰুটি বনাই। নহবা আ হেৰি শা এনেকুৱা যে গাজৰৰ হালোৱা। নহবা চুজি হালোৱা সেইবিলাক বনাই যে তেনেকে খাও মানে কিবা দিলে ডাইৰেক্ট কেঁচা কে নাখাওঁ
উম
হেল্ল'
কোৱা
এনেই কেঁচাকে খালে মই বহুত ভাল পাওঁ ডাইৰেক্ট ক'বাত দিলে মই বেয়া নাপাওঁ উম আও যে ৰুটিৰ ওপৰতো যে দি দিয়ে তেতিয়াও মই গোন্ধ নাপাও
উম তই অকলেই এনেকে কেঁচাকে দিব নহয় খালি
উম
চৌপাষৰ কথা সেইবিলাক সৰুৰ পৰাই নেখালা যে সেইটো কাৰণে নোৱাৰা এতিয়া
এ ডন বস্কো ইউনিভাৰ্চিটিও আছে নেকি?
অ ইয়াতে আছে গুৱাহাটীতে আমাৰ অলপ ওচৰতে
ডাউন টাউন ইউনিভাৰ্চিটি ন
উম দি আছে নেকি
অ এই ডাউন টাউন ইউনিভাৰ্চিটিখনত হেৰি পঢ়ে দীপাংকৰ পঢ়ে
অ তোমাৰ লগৰ নেকি?
অ আমাৰ স্কুলৰ আছিলে।
অ এতিয়ালৈকে দাদা অহা নাই হ'বলা ন
উম হু নাই ঘৰত নাই ক'ত চেণ্টাৰত আছে বোলে
অ এই দা তোমাৰ আমাৰ ঘৰৰ ওচৰৰ দাদা টো যে
অ
তাৰ ওচৰত
তাৰ লগত আছে, আহ মই মই গম নেপাওঁ আকৌ কেতিয়ানো গ'ল সেইটোও গম নেপাওঁ মানে কি হ'ল এ খুচি থকা এই চাইডৰ খুৰীহঁত আহিছিল
অ
তাৰপিছত সিহঁতৰ ছোৱালীজনী সৰু যে
অ
সেই তাইৰ গাত সেইদিনাখন ফুচি জঁপিয়াই উঠি দিছিলে
অ
সেইটো কাৰণে ফুচি মোৰ ওচৰতে শুই আছিলে মই টিভি ৰুমত আছোঁ
অ
তাৰ পিছত মায়ে দৰ্জাখন মাৰি দুইফালৰ পৰা দৰ্জাখন এতিয়াও মাৰিয়ে থোৱা আছে বাহিৰ ফালৰ পৰাই মাৰি থোৱা আছে, ই তেতিয়াই গ'ল দেই মই ইয়াত থাকোতে অ আহে মাজে মাজে
দীপাংকৰে বেয়া পায় বোলে ন
অ নেমাতে মাতে সি এনেও পতকে মানুহৰ লগত ফ্ৰী হ'ব নোৱাৰে যে তাতে নতুন মানুহ ন
উম নহয় আৰু সি বোলে কিবা কাহিনীও শুনিছে
অ সেইটো কাৰণে বেয়া পায় এতিয়া আমি কি আও মানে যা যি আছে আছে এইবিলাক তেনেকুৱা সি মানে ইমান এইবিলাক বস্তু ভাল নাপায় যে
অহ সেইটোৱে
তাৰ বেয়া লাগে ডাঙৰজনী ছোৱালীক কামত লগাই ৰাখে এনিটাইম মাকে একো নকৰে সেইটো কাৰণে বেয়া পায় সি
অ
মানে তাইও সৰু ন ক্লাছ ছিক্সতহে
এতিয়া ক
ঘৰতে ইমান কামত লগাই
কিয় বাৰু ইমান কিছুমান মাক ইমান কিবা
পৰ শিক নিচিনা ফুৰাবলে গৈ গৈ মানে বেছিয়ে মই কিমান ক'ম মানে মোতকে বেছিহে কয় তেনেতে তেনেকুৱা নিচিনা হৈছে তাকো মই কৰা ৰিজনটো মাৰ কাৰণে তাই ক এনে
উম আমা ক বু বু ববি খুৰি যে
উম